হাহ হেল্ল' আছু ঘৰতে। বহি আছো অ শুনিছো ঘৰতে বহি আছো
থিকেই আছো
এই গৰমৰ কথা নকবা দিয়া বহুত বেয়া
হয় এইটো বহুত গৰম হৈছে মই এ আছো সে ভাত খাই আছোঁ চৌ এতিয়া
অ
গৰম যে মায়ে কলে ই পানী দা ভাতকেইটামান আছে খাই ল বেয়া হৈ যাব ন নহলে আৰু আকৌ অলপ তাৰ পাছত খাব হ'বই
হয় হয় হয় হয়
তুমি খালা
মই খালো দিয়া।
আহ
হেৰি যি খালো তোমাৰ এয়া।
কেহেন
স পানী দিয়া ভাতকে খাই দিলো গৰম যে নেমু চেপি পেলাই।
অ মই হেৰি দি খালো এয়া পানী দিয়া ভাত খাৰলি
হয় খাৰলি খাৰলিটো কেনেকে কি কি আছিলে নহয়।
এ সৰিয়হটো যে এয়া মানে অলপ শুকুৱাই তাৰপিছতে হেৰি কৰি আছে যে ম কি বুলি কয় খুন্দি পেলাই যে মিহি কৰি সাৰ দিবলৈ যায় বনাই সাৰ দিবলৈ খানে ন সাৰ পেলাই সানা যায়।
হয়
সাৰ দি পেলাই সানে তাৰপিছত তাতে আকৌ জলকীয়া দিয়ে নিমখ দিয়ে।
হয়।
তাৰপিছত দুদিন মানে'দত থ ৰ'দত দিলে বৰ ধুন মঠা মিঠা হৈ যায়
অ ভাল লাগে আৰু খাই ন।
টি
নাই তেনেকে আমি তেনেকে মই খোৱা নাই এইটো বস্তুতটো মানে খাব লাগিব এতিয়া তুমি কৈছা যদি মই সটো খোৱা নাই বাৰু
অ খাই চাবাচোন বৰ ভাল লাগে খালেও এৰিব মন নাযায় বেছিকে খালে কিন্তু বেয়া দেই পেট পেটটো বিষাই মানে পেট কামোৰণি ধৰে
আৰু এটা হেৰি নহয় তোমাৰ ইয়া অ ৰঙালাওৰ আগ দি পেলাই যে বনাই খাৰ যে
হা
সাৰ সাৰ সাৰ সাৰ টৰকাৰি
অ ৰঙালাও আগ আৰু এই মচুৰ আলি দিয়ে যে অ সেইটো খাই ব নহৰু দি পেলাই
তাত কিন্ত তোমাৰ অ বৰ ভাল লাগে আৰু তোমাৰ তাত কঠাল পিন্দি দিলে আৰু ভাল লাগে
এ কুব নালাগে তুমি আহ এই কিয় নাখাও মটো বহুত ভাল পাওঁ অমিতা খাৰটো মই এনেই অমিতা বত খাই এনেকে খাৰ হিচাপে মানে কমকে খোৱা নাই অমিতা সাৰটো বেছি নবনায় ন অলপমান বনায়
অমিতা খাৰটো সেয়া অকণমান ম অলপমান বনাই কিন্তু মানে তোমাৰ মানে মই বহিয় আ কৰতে মোক অমিতাৰ খাৰ মানে তৰকাৰী অলপ দিলে মই মানে এক কহি ভাত খাটিব
অ মানে আমাৰ অ অ মানে অমিতত সাৰ নিদিয়ে দে আমাৰ মানে অমিত ম নডিয়ে সাৰ দিলে মানে চব বস্তুতে খাৰ সাৰ দিলে সাৰ দিয়াই থাকে দিয়াচোন সেইটো বস্তু যেতিয়া লোকেল মানে ঘৰৰ বস্তু হয় সাৰ পানী নিদিয়ে সেইকাৰণে মানে সাৰ নিদিয়ে মানে যেনেকে আ তেনেকে খাই কিছুমান
হয় তোমাৰ মাত মা হয় হয়
অ
হয় হয় হয় হয় হয় হয়
হয়
অ এই তোমালোকৰ এ সেইফালে মুৰ্গী পোৱালি মুৰ্গী আছে নেকি মুৰ্গী
তোমাৰ ফালে মানে আমাৰ ঘৰত নাই ওচৰৰ মানুহৰ ঘৰত আছে
অ এইয়া তোমাৰ লাগিছে ছিলে এয়া লাগিছিল ছিলে মানে তোমাৰ মাইকী চৰাই এজনী লাগিছিলে
মতা মাইকি কিনিলে নহ'ব
আছে আছে হ'ব বাৰু আছে এই হেৰি শুনাচোন তোমাৰ হেৰি শুনাচোন তোমাৰ এয়া
কোৱা কোৱা
এ তোমাৰ কি আছিলে হাঁহৰ পৰা হা হাঁহো লাগিছিলে মানে এতিয়া এতিয়াৰ পৰা যদি পোহো ন তেতিয়া মাঘলৈ মানে তেতিয়া হাঁহ কেইটা ডাঙৰ হলে অলপ বেছি ধৰিলে অকমান আহ ঘৰখন চলাবলৈ সুবিধা হয় ন
অ
সেইকাৰণে অ হাঁহৰ পোৱালি কেইটামানো লাগি তুমি চাই পেলাই খবৰ কৰিবাচোন মোক
হাঁহ আছে ঢেৰ আছে আমাৰ ফালে ফাৰ্ম এখন আছে ফাৰ্মাখনতো ঢেৰ পোৱালি হৈছে বা
অ এই পোৱালি হয় হয় দাম কেনেকে সুধিবাচোন
নাজানো এতিয়া এটাত দহ টকাই নে কেই টকাই নাজানো ন
বেছি হব দহ টকা তোমাৰ কণী এটা দামেই দহ টকা হয়। তোমাৰ ত্ৰিশ টকা মানকে পৰিব হাঁহ
ত্ৰিশ টকা ন? ইমান-ইমানো নলয়। পোন্ধৰ টকা মানকে লয় কমকে লয় দেই। আৰু এইফালে বেপাৰীও-বেপাৰীয়েও শৰাত লৈ-লৈ আহে নহয়, কয়লা পোৱালিও আনে, অ মানে তুমি-তুমিতো এতিয়া দুটা পোৱালি কিনি নানা বোলে দহ টকা দি দুটা পোৱলি কিনি আনানা। সেইকাৰণে মানে দাম টো কমাই দিয়ে তুমি এতিয়া, আনিলে কিছুমানে ত্ৰিশ চল্লিশটা পোৱালি আনে।
হয়
কাৰণ পোৱালিবিলাক মৰি-মৰি যায় যে,
হয়-হয়-হয়
মুৰ্গী পোৱালি লগতে নমৰে, এই হাঁহৰ পোৱালিবিলাক মৰি-মৰি যায়। তোমালোকৰ নাই নেকি?
আমাৰ নাই, একোৱে নাই সেইটো কাৰণে পোহিম বুলি ভাবিছো
অ, নাই পোহিব লাগে দেই এইটো লাগে। আলহী উলহী আহিলে কণীকেইটাকে খাওঁ
তোমালোকৰ আছে, চৰাই-চিৰিকটি?
আমাৰ চৰাইসবা চব খাল-খালে মানে নদী-নদী আছে যে হাঁহ এযোৰ আছিলে,
হয়
যায়গৈ তাৰপিছতে মানুহে ধৰি-ধৰি খাই পেলাই। মনে-মনে, তাৰপিছতে সেইটো কাৰণে আকৌ চীনা হাঁ হ আনিলো, চীনা হাঁহ বোলে পানীৰ নানামে
হয়
চীনা শাহু ৰুটিমান থাকিল দেই, এবছৰ মমান থাকিলে। তাৰপিছত মানে ডাঙৰ হ'ল, মতাটো মানে
হয়-হয়-হয়
তাৰ পাখিতো আছে সি মানে বহুত উৰিব পাৰে। এ তাৰপিছতে আৰু, উৰি ইমান দুই এক কিলোমিটাৰ মান গুচি যায়গৈ নহয়, পা ফালে বিচাৰি ফুৰিব লাগে।
হয়-হয়-হয়
চব বেছি দিয়া গ'ল আৰু।
অ নাই ভালেই তৰিলে দিয়ক।
দুজনী মানুহ, মাইকী মানুহ ইমান বিচাৰ ক'ত ফুম ন ম
হয় হয় হয় হয়
তোমালোকৰ ছাগলী আছিল নহয়
আমাৰ ছাগলী ছাগলী আছে তোমাৰ পোৱালি আহ হৈছে এইবাৰ প্ৰথমবাৰত দিলে দুটা পোৱলি দিলে
অ
তাৰ পিছত আকৌ সেই পোৱালী কেইটাও এতিয়া মাৰঘ হ'ল তাৰা প দিলে ছয় সাতটা মান পোৱা ছয়জন ছয়ট মান আছে ছাগলী আমাৰ যোৱাকালি দে যোৱাকালি বেপাৰী এজন আহি যোৱাকালি বেপাৰী এজন আহিছে ছিলে তেওঁক মানে এতিয়া বেচাৰ কথা কৈছিলো তেতিয়া মানে কি হল তেওঁৰ আহিব অহা কালিলৈ আহিব চাগে আহিলে তেতিয়া মানে দিয়া য়া যাব আৰু ছাগলী কেইটা বেছি দিম বুলি ভাবিছো মানে ঘা চা নাই আমাৰ পিছফালে অকন মান অসু অসুবিধা হৈছে যায় সেইটো কাৰণে মে বেছি দিম বুলি ভাবিছো
কম নেকি এফালে তেতিয়া বহুত ঘাহ গজে
উম জেগা কম নহয় জেগা আছে তোমাৰ মানে চবফালে তোমাৰ মৰাপাটৰ খেতি কৰি দিলে যে
অ সেইটো দিগদাৰ এইটো মানে তাত যদি খায়ো আকৌ ভা ঠেং চেং ভাগি দিয়ে ন বৰ
অ অ সেইটো হয় আকৌ সাৰ অ আকৌ কি কৰে আমাৰ ইয়াত। তোমাৰ কিবা কিবি ৰাসায়নিক সাৰো মিলাই দিয়ে মৰাপাট বিলাকত যাতে ছাগলীয়ে ছাগলীয়ে খালে যাতে ছাগলী কিবা হৈ যায় তেনেকুৱা।
নহ সেই সেইটো হয় সে কিছুমানে হেৰি কৰে অ পাচফ কিবা কৰি থয় দেই
উম হয় এই ৰাসায়নিক খাই আজিকালি বহুত বিষাক্ত বিষাক্ত খাই আছে ন
অ সেইটো হয় বাৰু বৰ বিষাক্ত আজিকালি চব বস্তু সাৰৰ হব তে
অ সাৰেই
শাক পাচলি মানে আমি দেখাতহে বোলে শাক পাচলি কিন্তু চব সাৰকে খাই আছো
সেইয়াই এইটো আমি আচলতে মানে আমি আচলতে পইচা দি পেলাই কিনি পেলাই আমি আচলতে শাক পাচলি খোৱা নাই আমি খাৰ খাই আছো আমি মানে আয়ুসটো আমাৰ যোনতটো নিজৰ আয়ুস নয় সেইটোহে। কমাবৰ কাৰণে বস্তু খাই আছো। ন বহুত বেয়া হৈছে আৰু
এয়া মান মানুহবোৰে মানে কি পইচাৰ কাৰণে চব